হেল্ল' শুনিছ নে অ বন্ধু কি খবৰ? খবৰ ভাল খবৰ ভাল।
কি কৰি আছা?
এ মই এনেই আছো ৰবা তুমি
মইনো এনে আছো ৰবা।
এ আজি বতৰটো কেনেকুৱা টাইপ চোন সেমেকা টাইপ।
কেনেকে তাই বহিছে
বাকী তুমি মেলা চাব নাহা অম্বুবাচী মেলা।
অম অম্বুবাচী মেলা চলি আছে ন। পঞ্জিনাৰ পৰা চলিছিল।
কালিৰ পৰা লাগিছে কালি ৰাতিৰ পৰা লাগিছে চাগে, অহ।
এ চা চাও যাব পাৰো এদিন
উম ছাব্বিশ তাৰিখলৈ আছে ন।
অ অ তোমালোকেতো নোযোৱা?
অ নোযোৱা মানে তাতে বহুত ভিৰ হয় ন মোৰ তাতে ডিও ডিও ডিউটি কৰিব লাগিছিল মই নকৰিলো। ডিউটি ডিউটি দিছিল তাতে, মই নকৰিলো।
কি ডিউটি দিছে?
এ তাতে বহুত মানুহ হয় ন মানুহকেইটাক চোৱা চিতা কৰা।
অহ। হয় নেকি?
তাতে ডিউটি কৰি মৰিম নেকি, দিনে ৰাতি কৰি কেনে ডিউটি
অ পইচা দিলাক হৈ হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। শুনিছানে? হেল্ল'। শুনিছা নে শুনিছা নে? হেল্ল', অ শুনা পাইছো, শুনিছো শুনিছো। শুনিছো। অহ শুনিছো।
অ তুমি আহিম বুলি ভাব ভাবিছানে আ